কি কৰি আছা? এনেই আছোঁ। টোপনি মাৰিব ওলাইছোঁ এতিয়া গৰমত টোপনি অহা নাই।
অ', ময়ো বিচনাতে শুই আছোঁ।
হয় নিকি অ' অ'
হয়।
আজি। নহল। ভাত খালা‌নে নাই?
খালো খালো।
কি বনালা আজি?
আজি ভেন্দি ভাজিছোঁ, ঢেকীয়া শাক ভাজিছোঁ।
হয়।
আৰু হেৰি বনাইছোঁ এয়া প পটল বৰা, পটল ৰা বনাইছো।
কি বনাইছো, পটল বৰা আকৌ কেনেকে বনাই?
পটল মানে তেলত ভাজে, পৰা সেনেকে বেচন চেচন আপোনালোকে অনবৰত পটল আপুনি ধুনীয়াকে গুচাই লৈ শ শুনকচোন পটলটো প্ৰথমতে গুচাবা গুচাই লৈ ধুনায়া কৈ ধোই লৈ পেলাই শুকাই কৰি হালধি হালধি সানি পেলাই অলপ সময় তাতে
হয়। গোটাই গোটা- গোটাই নে ফালি?
এয়া হেৰি কিবা বেচন মাৰি দিবা, বেচন মাৰি পেলাই হয়তো কণীও দিব পাৰে নহ'লে বেচ বেচনো দিব পাৰে।
হয় হয়।
তাত ধুনীয়াকে তেলত ভাজি দিবা, খাই কিমান টেষ্ট লাগে চাব চো
অঁ আমি আকৌ আমি আকৌ সেনেকে হেৰি কৰো, পটলটো গুচাই লৈ বাকলে চাকলে কিছুমানে খাই, এতিয়া আমা আকৌ বাকলিয়ে ছাকলিয়ে বনালে এ ল'ৰা ছোৱালী কেইটাই নাখায়। সেইকাৰণে কি কৰো, গুচাই লওঁ গুচাই লৈ ধুই লৈ ফালি ফালি দিওঁ
অঁ মই গোটাই গোটাই বেচন মানে গুটি মাজৰ গুটি খিনি ওলাই লৈ তেতিয়া বেচন মাৰি পেলাই দিয়ে হয় তোক কণী দিব লাগে, নহয়তো বেচন দিব লাগে, বহুত ভাল লাগে খাই। আজি সেনেকে খাই চাইছো ভাল লাগিছে খাই।
হয় নেকি? অ' আমি আকৌ সেনেকে বেচ বেচন দি নাখাওঁ, তে এনেকেই তেলত দি বাৰু বেচন দি নাখাওঁ
উম
অঁ, মাটি দালি খাই পাইছা?
উম মাটি দালিটো খাওঁ, কিন্তু কাঁহ হৈ আছে যে খাব নোৱাৰো এই
অঁ মাটি, মাটি দালিতো মই বহুত ভাল পাওঁ খাই দিয়া এনেকে হেৰি কৰোঁ, আমি সাৰ দি সাৰ খাওঁ আও মাটি দালিটো। প্ৰথমে ভিজাই থৈ দিওঁ, ভিজাই থৈ লৈ তাৰ পিছত মাটি দালিটো ভিজি গ'ল আও ভিজি যোৱাৰ পিছত তেতিয়া, কি কৰো পানী অকণমান দি পূৰা সিজাই লওঁ। সিজাই লৈ তেতিয়া অলপ সিজিছে আও তেতিয়া তেনেকুৱাতে হেৰি দিওঁ, খাৰ‌ খিনি দিওঁ। খাৰ অকণমান দিওঁ। তাৰপিছত নিমখ, হালধি, জলকীয়া চব দি লওঁ।
হয়।
পিছত, উম তেতিয়া নহৰু দি তেতিয়া তেল মাৰি দিওঁ আও। তিয়া খাই ইমান ভাল লাগে নহয়, এতিয়া তুমি খাই পাইছা নাই নাজানো। তে তোমালোকে কেনেকে বনোৱা নাজানো বাও আমি বাও সেনেকয়েই বনাওঁ।
মাটি দালিটো হেৰি কৰো এই কল কলদিল কলৰ পচলা চিনি হয়নে
অ কচ কল পচলা চিনি পাওঁ
হয় এতিয়া গৰমৰ দিনৰত কল পচলা খাই বহুত ভাল লাগে
হয় নেকি কল পচলাটো গোল গোলকে কাটি দিয়ে নে
কাটি দিওঁ কাটি দি লৈ পেলে ধুনীয়াকে
আমি আকৌ গোলকে নাকাতো থিয়াকে কাটি দিওঁ
থিয়টো হ'লে মানে এই হেৰি মচুৰ দালি লগত বনাব ভাল
হয় কোনো আমি ক কিহে দিব বনাওঁ জান হেৰি আমি কলা মাহ দি বনাও ক'লা মাহ চিনি পোৱা
অ পাওঁ পাওঁ
কলামাহ অ কল মাহ দি হেৰি বজাৰত বেচে নহয় কলা মাহ অহ কলা মাহ আগতে আমাৰ গাঁৱত একেবাৰে চব একদম বাকী টো হলাত একদম বহুত খেতি কৰে চব ক'লা মাহে খেতি কৰে এতিয়া ক'লা মাহ দেখাই পোৱা নাযায় বজাৰত আকৌ এতিয়া এশ দুশ টকা কেজিয়ে বেচে এতিয়া তথাপিও আনি লও আনি লও ক'লা মাহটো কি কৰো সাৰি পানীত তিয়াই লও তিয়াই লৈ তাৰপিছত হেৰি কৰোঁ। ক'লপচলা দি বনাই খাওঁ, খাৰ দিয়ে বনাই খাওঁ আও মানে তুমি হেৰি কৰিবা চোন ৱাও এইটো ক'লা মাহতো বৰা বনাই খাই পাইছ, হেৰিত বৰাট টো হেয় ভিজাই লৈ। তুমি হেৰি কৰিবা অ', নাহ। নহয় ভিজাই লৈ তুমি হেৰি কৰিবা ৱাহ। পাতত পিচি লয় নহৰু পিচিবা জ জলকীয়া পিচিবা। আৰু পিয়াঁজ। পিচিবা পিচি লৈ তেতিয়া হেৰি কৰিবা গোটেইখিনি পিচি লৈ তাত অকমান আঠাৰ গুৰি থাকিলে আটা গুৰি দিব লাগে তেত তিয়া মানে বস্তুটো মিল হৈ যায়, আঠা হৈ যায় যে। তেতিয়া খাব কাৰণে ধৰিলোৱা ভাল আও।
এনেই হেৰি চাউলৰ গুৰি যে
খোৱা নাই বাৰু আটা কেইটামান, আটা দিওঁ মই কি কৰো জানা আটা দিওঁ দি লৈ তাৰ পিছত গোল গোলকে, তেলত দিও আও খাই ইমান ভাল লাগে ন।
হয়।
খালে ক'ব আও, একদম বহুত ভাল লাগে খাই।
এইবিলাক দালি নাখাওঁ মচুৰ দালিটো খাওঁ সেনেকে। ভেদেলি লতা আনি পেলাই পিচি লওঁ আৰু মচুৰ দালি পিচি পেল বৰা বনাই
ভেদেলী লতাটো বহুত গোন্ধ তেলত দিলে জানো গুণ, গুণ-গোন্ধাই নাথাকে।
পাতকেইটা আনিবা, ভেদেইলতা পাতকেইটা আনি বাচিবা বাচি দি লগে লগে যেতিয়া পিছিবা তেতিয়া অলপ গোন্ধায় আৰু যেতিয়া ভৰা বনাব অকমান মচুৰ দালিৰ লগত যেতিয়া ভৰা বনাব তেতিয়া বহুত ভাল লাগে। তেতিয়া গোন্ধ চুন্ধ একো নাথাকে, বহুত ভাল লাগে।
হু, আমাৰখিনিয়ে একেবাৰে ডাইৰেক্ট একেবাৰে কেনেকুৱা গোন্ধ, গু গু নিচিনা গোন্ধ ওলাই একদম।
টানিলে ভৰা বনাব কাৰণে, আমি এতিয়া পতাত পিছো যে বহুত আমনি লাগে, নাকত সুপা দি লৈ পে পিছো কিন্তু খাওঁতে আকৌ বেছিকে মইহে
হয় নেকি? তথাপিও মানে খোৱা, নোখোৱ কে নাথাকা আৰু।
নোখোৱাকে নাথা, ভাল বস্তুটো, ভাল কিন্তু পিচিব বেয়া পাওঁ। কিন্তু বহুত খাওঁ মই। ল'ৰা ছোৱালী কেইটা কয় আম্মা হয়।
ফুলৰ নিচিনাকৈ বনোৱা নে না এনেকে হেৰি তেল পিঠা নিচিনা ডাঙৰ ডাঙৰকৈ দিয়া?
না ডাঙৰ ডাঙৰ
এটা এটা দিছে মই বোলো ৰ'বা এনেকে কওঁ, ল'ৰা ছোৱালী, ল'ৰা ছোৱালী কেইটাক কমকে দিওঁ, ল'ৰা ছোৱালী কেইটাই মোক কৈ থাকে কই আমাই যে বেছিকে লয় মোক যে কমকে দিয় কিয়, মই বোলো নহয় মোৰ স্বাস্থ্যটো বেয়া, মোৰ পেটৰ বেমাৰ বেছি।
অ' গেছ হয় কিন্ত দেই। আমাৰো ডাঙৰজনী ছোৱালীয়ে এইবিলাক বস্তু খাব নোৱাৰে কিন্তু তাইহে বেছি খায়। কিন্তু খালে আকৌ তাইৰ পেটৰ বেমাৰ হয়। পেটৰ বেমাৰ মানে গেছ হয় এসপ্তাহৰ মুৰত। এহ, সপ্তাহৰ মূৰত এদিন লেট্ৰিন কৰিব যায়। এ-এইবিলাক খা খাব দিলে খাৰ নাখায়, চব চব তেল তেলত ভাজা হেয়া খাই।
হয় সেইটো বেমাৰ হ'লে বহুত টান বেমাৰ বি, টেবলেট খালেও ভাল নহয়, পেটটো ইমান বিষ উঠি থাকে, হানা খোচা কৰি থাকে, পেটটো টান হৈ থাকে। বহুত বেয়া সেইটো বস্তু, মই তিন চাৰি দিনৰ পাছত পাই আৰু মই, হয়, গেছৰ কাৰণে, মই গেছৰ টেবলেট নহ'লে মই একো কামেই কৰিব নোৱাৰো, গেছৰ টেবলেট
হয়।
গেছৰ টেবলেট নহলে ৰাতিপুৱা কি কৰোঁ শু পা উঠি লৈ মুখখন ধুই আগে পানী এগিলাচ খাই লৈ
পানী হেৰি কৰিবা, ঠাণ্ডা পানী নাখাবা। নহয় ঠাণ্ডা পানী নাখাবা, গৰম পানী খাবাচোন।
ঠাণ্ডা পানীয়ে খাই দিওঁ কিন্তু মই। গৰম পানী খালে মানুহে কয় বোলে পেটত চৰ্বি থাকিল বোলে চৰ্বিটো হেৰি হয়
হয়।
গৰম পানী খালে বোলে চৰ্বিটো কমে, নেমু চেপি ল'ব লাগিলে
কৰিব লাগে, নেমু নেমু দিব লাগে নেমু ৰস অকমান দি লৈ গৰম পানীত, এতিয়া হে এতিয়া ভাল আৰু মানে, গৰম পানী অকণমান দি খালে এতিয়া গেছ কাৰণেও ভাল, পেটৰ কাৰণেও ভাল।
হয়, হয়। তাৰপিছত, নে আপোনালোকে ছোৱালী হৈছে, আপোনাৰ লগত কথা পাতি আছোঁ, এনেকেনো এৰিম সেইকাৰণে বোলো কথাখিনি পাতিব ধৰিছে এতিয়া ভাল লাগিছে আপোনাৰ লগৰ কথাখিনি পাতি, আপুনি কেনেকে অ' গ'ল, গ'ল।
টোপনি গ'ল নে নাই, অ', অ'
অ' শুলা যে, চবেই টোপনি মাৰিছে, মইহে আছোঁ মেৰিগল বিস্কুট ভিজাই খোৱাও আৰু গাখীৰ মানে
সৰু ছোৱালীজনীক, এতিয়া মেৰিগল বিস্কুট আনো, আৰু নাই ভাত নেখায়, মেৰিগল বিস্কুট আনো, আৰু গাখীৰ আছে, গাখীৰ ওচৰৰ মানুহ আগত তাপা একপুৱাকে ঠিকা লৈছোঁ সিহঁতৰ ঘৰৰ পৰা আনো, আনি লৈ পেলাই বিস্কুট আৰু গাখীৰ দি পেলাই ধুনীয়াকে সেই খোৱাও।
ভাল মানে, সৰু ল'ৰা ছোৱালীৰ কাৰণে গাখীৰটো বহুত ভাল।
অ' এইকেইটা দিন মানে, আজি দুই, তিন দিন হৈছে, অকমান বহুত অসুবিধা কৰি আছে, ছোৱালী মানে চৰ্দি লাগি আছে, জ্বৰ উঠি আছে বহুত অসুবিধা কৰি আছে, এতিয়া শুব নোৱাৰে
হ'ব এনেই জোৰনী, জোৰনী খুওৱা নাই নেকি জোৰনী খুওৱা নাই?
খুৱাইছোঁ, খুৱাইছোঁ, খুৱাইছোঁ চব কি
কেঁচা জোৰনী অলপ খুৱাবাচোন, তেতিয়া ভাল হ'ব কেঁচা জোৰনী খুৱালে
য়ে মানে জৰা ফুকা কৰি তাৰপিছত বোলো ডক্তক দেখাম, কি হৈছে নহৈছে।
অ' গাঁওৰ জেগাত আকৌ সেইবিলাক চলে বেছি ন' তেল জাৰা তেল জাৰা জোৰোনি চোৰোনি খোৱা, গাঁও জেগাত সেইবিলাক বেছি চলে ন', এনে আমাৰ আইতাহঁতে আগতে কৈ থকা শুনো আগতে কৈ থকা শুনো, ধৰি লও হেৰি হ'লে অ' আই জ্বৰ চৰ হলে বেজী নল'বা, ডক্তৰৰ ওচৰত নাযাবা আগে গাঁৱলীয়া কৰি ল'বা পানী চানী জাৰি ল'বা, উ'ম তাৰ পিছ ততহে তোমাৰ হেৰি কৰিবা ডক্তৰৰ ওচৰত যাবা আকৌ বেজি নলবা, আই ওলাই কিবা লেঠা লাগিব, অমুক তমুক এইবিলাক হয়, আজিকালি এইবিলাক নাই যেনিবা।
হয় দিনটো খেলি ধুলি ফুৰে না। অ' কমিছে বহু কম, খালি কোনোবা দিহানে ধৰ, ডেলিভাৰী মানুহ চানুহ থাকিলে পেটনেকে সেইবিলাক মানুহ অকণমান জৰা ফুকা কৰে, বাকী মানুহে ইমান জাৰা ফুকা নি চব মানে আজিকালি চিভিলতে মানে চব
নাইকিয়া হ'ল এতিয়া, আগতে সেইবিলাক কথা বেছি চলে, এতিয়া নচলে। চব এতিয়া চব ডক্টৰৰ ওচৰতে যায় এতিয়া।
এটা কথা কিন্তু আগৰ দিনৰ মানুহক বুঢ়া মানুহে যি কথা কয় কিছুমান কথা লাগি যায় কিন্তু।
অ' হ'ব দিয়া নহ'লে, এতিয়া টোপনি ধৰিছে যদি। আমিও শুওঁগৈ, এতিয়া হ'ব দিয়া, কালিলৈ কথা পাতিম হ'ব।
অ', হ'ব দিয়ক ৰাখক।